হেল্ল' অঁ' অঁ' ক
কি কৰি আছা?
এনেই আছো তই?
মইয়ো এনেই আছো আৰু।
বাকী খবৰ ভাল ন?
ভাল ভাল তোৰ তই আছ ভালে?
অ' অ' আছো ব্যস্ততটো নাই ন?
এ ক
অঁ' মানে এটা কথা সুধিম বুলি ভাবি আছিলোঁ।
উম'
তই কেতিয়াবা মানে এনেকৈ ভাব নেকি মানে সময় মানে এনেকুৱা বস্তু যিটো আমি কি কিমান চেষ্টা কৰিলেও মানে ধৰি ৰাখিব নোৱাৰোঁ।
কথাটো কিন্তু হয়। একদম সঁচা কথা কৈছ তই। সময় মানে এনেকুৱা হাতৰ মুঠিৰ নিচিনা।
তোৰ পানী যেনেকে আমি ধৰিলে ধৰি থাকিব নোৱাৰোঁ তেনেকে সময়টো আমি তেনেকে ধৰি ৰাখিব নোৱাৰোঁ। সেইটোৱে এটা
গুৰুত্বপূৰ্ণ কথা। আমি বেলেগ বস্তু আমি ধৰিব পাৰো কিন্তু পানী বস্তুটো আমি হাতৰ মুঠিত ধৰিব নোৱাৰোঁ কিন্তু সময়টো এনে শুকুৱাই আমি সময়টো এনেকৈ হাতৰ মুঠিত ধৰিব নোৱাৰোঁ।
হয় ময়ো সেইটোৱে মানে বেছি অনুভৱ ছকুৰ পলকতেই শেষ হৈ যায় ন।
উম আটাইতকৈ আচৰিত কথা কি জান? আমি একো ডাঙৰ কাম নকৰিলেও দিনটো শেষ হৈ যায়। যেন সময় নিজে নিজে দৌৰি যাই আছে। ধৰি ল ত ৰবিবাৰৰ দিন এই দিনটোতোতো একো কৰিবলগীয়া নাথাকে সেইটো হিচাপে আমাৰ দিনটো লাহে লাহে যাব লাগিছিল কিন্তু আজিকালি খুবেই জলদি যায় যে একে সময়টো একে দৌৰিয়ে গৈছে তেনেকুৱাকৈ
সেইটোৱে কেতিয়াবা মই ভাবোঁ মাত্ৰ অলপ সময় ফোন চাম সেনেকে মানে ফোন চাম বুলি বহিলেও পাছত দেখি মানে কেতিয়া য়া সময়বোৰ গুচি যায় গমেই নাপাওঁ কেতিয়াবা এঘণ্টা দুঘণ্টা কেতিয়া গুচি যায় মানে গমেই নাপাওঁ
মোৰো একে কাহানী কিবা আৰু সেই সময়টোক ক'ত গ'ল গমেই নাপালোঁ যেনে মানে তই যেনেকৈ ক'লি কিয় এঘণ্টা দুঘণ্টা এনেকে গুচি যায় মোৰো একেবাৰে মানে ছেম তোৰ ফোনটো লোৱাৰ লগে লগে এঘণ্টা দুঘণ্টা এনেকৈ গুচিয়ে যায় এনেকুৱা লাগে কি সময়টো কোনোবাই চুৰ কৰি লৈয়ে যাই আছে নেকি
একদম সঁচাকৈ তাৰ আৰু তাৰপিছত মানে আমি এনেকৈও কওঁ কি সময় নাই সমই নাই আমি কিন্তু সময় বোৰ আমিয়ে বৰবাদ কৰি আছো কিন্তু পিছতে আমি কিবা কাম কৰিবলগীয়া হ'লে অ সময় নাই সময় নাই এনেকৈ আমি কৈ থওঁ
সৈত্য এটা মানে কথা কি জান তই সৈত্য কথা এটা সময় একেই সকলোৰ বাবে একেই মই যিমানখিনি সময় পাম তই মই যদি বোলে আজি এইখিনি কামলৈ পাঁচ মিনিট পাম তও পাঁচ মিনিটে পাবি কিন্তু কেৱল আমি কেনেকৈ ব্যৱহাৰ কৰোঁ এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া যদি মই মোবাইল ফোন চাই কিনে সময়বোৰ কটাই দিওঁ তেন্তে মই কি কৰিব পাৰিম তেন্তে মোৰ সেইখিনি সময়খিনি এনেই গুচি গ'ল তইয়ো যদি সেইখিনি সময় এঘণ্টা মোবাইল টিপি খেদাই দিয় তোৰো সেই একেই হ'ল সেইটোৱে মানে পাৰথৈক্য নাই আৰু
হয় আৰু তই এটা কথা লক্ষ্য কৰিছনে মানে আগতে আমি ব'ৰ হ'বলৈ মানে হ'লে বাহিৰলৈ ওলাই গৈছিলোঁ খেলিছিলো। বা কোনোবাৰ লগত কথা পাতিছিলোঁ আৰু সময়ৰ খবৰেই আমাৰ নাছিলে হয়নে।
হয় কিন্তু কথাটো মানে তেতিয়া সময়ৰ অনুভৱ হৈছিল আৰু কি সময়টো আছে। তেতিয়াতো এতিয়া ক'ব গ'লে চাওঁতে - চাওঁতে মানে ইমান সোনকালে গুচি যায় যেনেকে তোক মই ক'লো প্ৰথমতে চুৰ কৰি লৈ যায় তেনেকুৱা মানে এতিয়া সকলোৰে হাতত ফোন আছেতো সেইকাৰণে
সেইকাৰণে মানে সময়ৰ, অনুভৱ নোহোৱা হৈ গৈছে, এনেকুৱা লাগেকি সময়টো দৌৰি আছে কিন্তু এইটো কথা নহয়। আমি বেছিকৈ মোবাইল ফোন এইবোৰ চাওঁ কাৰণে সময়টো এনেকে যাই আছে।
উম। মই আচলতে এটা কথা ভাবোঁ। আগতে আমি কম জানিছিলোঁ কিন্তু, বেছি জীয়াইছিলোঁ। এতিয়া আমি বেছি জানো কিন্তু কম জীয়াইছোঁ। মানে আগতে আমাৰ ইমানখিনি জ্ঞান নাছিলে কিন্তু, আমাৰ যিখিনি ফূৰ্তি আছিল আমাৰ মনত সেইবোৰ মানে সঁচাকে, ইয়াত, আজিৰ দিনত মানে তুলনা কৰিলে আগতে আমি সঁচাকৈ বহুত ভাল এটা স্বাস্থ্য বা আছিলে, বা ভাল মন এটা আছিলে কিন্তু এতিয়া সকলোৱে, অকলশৰীয়া অনুভৱ কৰে নাইবা মানে মানুহে জীয়াবলৈ পাহৰি গৈছে। তেনে এনেকুৱা মানে মোৰ অনুভৱ হৈছে এতিয়া।
এইটো তই মানে বহুতেই বেছি গভীৰ কথা ক'লি।
উ
আগতে মানে সৰু- সৰু বস্তুতেই সুখ আছিল, যেনেকে আমি পৰিয়ালৰ লগত সময় কটাওঁ- বন্ধুৰ লগত সময় কটাও, বৰষুণ দিলে সেই বৰষুণৰ- মনোমোহাটো আমি চাওঁ ভালকে, খেল-ধেমালি কৰোঁ, সেইবাবে মানে- দিনটো সেইবোৰেৰেই ভৰাই আছিল। আৰু এনেকুৱা লাগিছিল কিয় সময় এটা আছিল, কিন্তু এতিয়া আৰু মোবাইল ফোন-চোন আহি কিনে- চব বৰবাদ কৰি পেলাইছে। এতিয়া এইবোৰ নায়ে তোৰ খেল ধেমালি হওঁক- বন্ধু বান্ধৱীৰ লগত ক কথা পতা হওঁক বা পৰিয়ালৰ লগত সময় কটোৱা হওক। এইবোৰ নায়েই এতিয়া কি বা হৈছে। মানুহবোৰৰো আৰু আমাৰো! গেম আমি খেলোঁ খেল-খেলোঁ আমি কিন্তু আমি মোবাইলতহে খেলোঁ। এনেকুৱা নহয় কি বাহিৰত ওলাই কিনে আমি কিবা কিবি খেলিম এনেকুৱা নহয় মোবাইলৰ ভিতৰতে সোমাই থাকোঁ।
উম। এতিয়া সেই একেই দিনটো ভৰি থাকিলেও কিবা খালী খালিয়ে লাগে।
কাৰণ আমি একেলগে বহু বস্তু কৰি আছোঁ। কিন্তু কোনো এটাই মন-দি নাথাকে। মনটো - স্থিৰ হৈ নাথাকে সেইকাৰণে- আমি মোবাইল টিপিলে আমি মোবাইলে টিপি থাকোঁ মনে নিদিওঁ বস্তুবোৰত। বাহিৰৰ দুনীয়াখনত জগতখনত কি হৈ আছে নাজানোৱে। খালি মোবাইলটো- এই বোলে লেপটপ, এই বোলে টেবলেট, এই বোলে টিভি এইবোৰত সময়বোৰ যায়, সেইকাৰণে আজিকালি মানুহৰ হাতত সময় না সময় থাকে, এগাল সময় থাকে, কিন্তু মানুহবোৰে ব্যৱহাৰ কৰিব নেজানে। আমিও নাজানো, তেনেকুৱাই আৰু আমিও তেনেকুৱা মানুহৰ হেৰিতে পৰোঁ আৰু।
হয়- হয়, একদম সঁচা কথা কৈছা। মানে তই কেতিয়াবা এনেকে ভাবিছ নে? যদি মানে আমি এই নষ্ট হোৱা সময়বোৰ সলনি কৰি কিবা ভাল কামত লগালোহেঁতেন
আম, ভাবিছোঁ দেই কিন্তু বাস্তৱত সহজ নহয়। এইটো তই অকল, ভাবিবই ভা ভাবিবই মানে পাৰিবি। কিন্তু বাস্তৱত কৰাটো একদমেই সহজ নহয়। সময় গ'ল মানে গলেই আৰু এনেকে কয় আৰু মানুহে, আৰু এইটো সঁচাকৈয়ে লাগে মোৰ। গ'ল গ'ল মানে গ'লেই আৰু নাহে আৰু, এতিয়া চা আমি শৈশৱ কাল আমি যি যি কৰিছিলোঁ, সেইবোৰ বস্তু এতিয়া আমি ঘূৰাই আনিব নোৱাৰোঁ। সেইকাৰণে কয় চাগে, সময়টো বহুতেই বেছি মূ মূল্যবান বস্তু হয় বুলি, যিটো যিমান পইচা থকা মানুহ, ঘূৰাই আনিব নোৱাৰে। সেইকাৰণে মানে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু, সময়টো।
আৰু মই এটা কথা অনুভৱ কৰোঁ, সময়ক ধৰি ৰাখিব নোৱাৰি, কিন তো আমি নিজৰ অভ্যাসৰ জৰিয়তে ইয়াক ভাল বা বেয়া কৰি ল'ব পাৰোঁ। মানে ভাল সৎ কামত যদি আমি সময়বোৰ ক কটাও তেতিয়া আমাৰ নিশ্চয় ভালেই হ'ব।
উম, এক একদম। মানে সময় নিজে ভাল বা বেয়া নহয়। আমি যি কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। সেইটোৱে মানে ইয়াক মূল্য দিয়ে আৰু এতিয়া এনেকুৱা নহয় কি সময় আমাক বাধা নিদিয়ে কি তই এইটো নকৰিবি তই সেইটো নকৰিবি। নকৰিবি। সেইকাৰণে চাগে মানুহবোৰে এনেকে সময়টো নষ্ট কৰে, মই সেই টো ভাবো আৰু। আৰু সময়টো ভাল বেয়া এনেকে যে কৰে মোৰ সময়টোয়ে বেয়া চলিছে এনেকুৱা একো নহয়, সময় ভালো নহয় সময় বেয়াও নহয়। এইটো মানুহৰ ওপৰত নিৰ্ভৰ কৰে কি মানুহে কেনেক কে ব্যৱহাৰ কৰে সময়টো ভালকে কৰে নে বেয়াকে কৰে।
ঠিক কৈছা। আৰু মানে তৰ তোৰ কেতিয়াবা এনেকুৱা হয় নে মানে দিনটো শেষ হোৱাৰ পাছত মানে এনেকে ভাবি থাকা আজি মই কি কৰিলো বা সময়খিনি মই ঠিক মতে আ ব্যৱহাৰ কৰিলোনে নে এনে অজ থাই গ'ল আজিৰ সময়টো এনেকুৱা কিবা হয়নে?
উম, বহুত বাৰেই ভাবো দেই আৰু এনেকুৱা লাগে মোৰ কি মানে গুৰুত্বপূৰ্ণ বস্তু এটা হাতৰ পৰা মোৰ যাই আছে। হাতৰ মুঠিৰ পৰা মোৰ এনেকুৱা লাগে কেতিয়াবা।
এনে এইবোৰ চিন্তা কৰোঁ আৰু কি মই সময়বোৰ এনেই বৰবাদ কৰি আছো নেকি বাৰু। আৰু গুৰুত্বপূৰ্ণ বস্তুটো মানে সহি যাই আছে আৰু মোৰ হাতৰ পৰা মোৰ মুঠিৰ পৰা তেনেকুৱা লাগে
ময়ো সেইটোৱে অনুভৱ কৰোঁ আৰু সেইবাবেই কেতিয়াবা ভাবোঁ মানে। অন্তত এদিন কিবা এটা কাম থাকিব লাগে যিটো মনত থাকি যায় আৰু সেনেকে কিবা এটা কাম কৰিব লাগে আৰু।
উম, ঠিক কইছা কিন্তু। মানে সেয়া ডাঙৰ কাম হ'ব লাগিব বুলি নাই। সৰু কিবা এটা হ'লেও চলি যায় তোৰ তেনেকুৱাই আৰু।
হয় বাকী সময়ৰ মানে মূল্যটো সকলোৱে বুজি পাব লাগে আৰু। আৰু আৰু মানে সময় থাকোতে সময়ৰ মূল্য বুজি পোৱাটো আৰু উচিত আৰু মই সেইটোৱে ভাবোঁ। বাকী সঁচাকৈ এইখিনি কথা পাতি তোৰ লগত সঁচাকৈ ভাল লাগিল আৰু।
উম, উম, দে হ'ব দে উম, দে হ'ব দে।
ঠিক আছে আজিলৈ ৰাখোঁ নেকি?